হেল্ল'। কি খবৰ?
অ' খবৰ ভালেই।
বাৰু। আজি অলপ কথা পাতো আমি। আমাৰ যিহেতু আমি অসমীয়া, প্ৰথমে আমি অসম ৰিলেটেড অলপ জানিবলগীয়া কথা পাতো। তুমি যিখিনি জানা! মোক জনাবা, মই যিখিনি জানো। অ' আলোচনা কৰিবলৈ চেষ্টা কৰিম। অ আমি এ অসমৰ প্ৰথম আমাৰ জাতীয় উৎসৱ হিচাপে বিহুৰ বিষয়ে অলপ আলোচনা কৰোঁ। অসুবিধাতটো নাই একো?
হয়-হয়
আৰু আমি সৰুৰে পৰা বিশেষকৈ বহাগ বিহুত জানো নাচ-গান কৰাৰ সেইটো এটা আমাৰ খুব টেনডেঞ্চি আছিলে, আমাৰ খুব মানে ইচ্ছা প্ৰকাশ কৰিছিলে, আমি খুব মানে আনন্দত থাকো সেইকেইদিন এ, ওচৰতে আমাৰ যিবোৰ ফাংচন পাতে তাতে আমি চাদৰ মেখেলা পিন্ধি, নাচ যিকোনো ধৰণৰ নাচ বা বিশেষকৈ বিহু নাচিবলৈ ৰেডি হৈ থাকো, গৰু বিহুৰ দিনৰ পৰাই বা সমবেত সংগীত গাবৰ কাৰণে গতিকে সেইটো এটা বিৰাট উৎসৱমুখৰ পৰিৱেশ আৰু আমি সেই দিনকেইটালৈ বাট চাই থকাৰ দৰে হয়। গতিকে তোমাৰ তোমাৰ শৈশৱ কালত তেনেকুৱা বহাগ বিহুৰ লগত মানে সামঞ্জস্য থকা বিশেষ কিবা আছেনে মানে এ স্মৃতি জড়িত হৈ আছেনে?
হৈ আছে, নিশ্চয় থাকিব।
উম,
বিহুত খুব উলহ-মালহেৰে পালোঁ আৰু পাতৰ উৎযাপন ধৰক বিহুৰ দিনা উৰুকাৰ গৰু বিহুৰ দিনা বিশেষকৈ গৰু বিহুৰ দিনা খুব মানে, গৰু মাহ, হালধিৰে গা-পা ধুৱাই মেলি যিখিনি মানে কৰা যায়, সেইখিনি গোটেইখিনি আমি কৰোঁ। আমাৰ হয়। ঘৰত গৰু আছে, তো সেই গৰুক আমি মানে যিখিনি মাহ, হালধি ৰাতিপুৱাই হোৱাৰ পৰা উঠিয়েই ধৰক, মাহ- হালধি পিচি কৰি মানে ৰেডি হয়, চাট যি বুলি, চাট বুলি যোনডাল কয় যিডাল বাঁহৰ সেইদাল হলাত আমি ধৰক হেৰি ভৰাওঁ চাত বুলি কয়, নিশ্চয় জানে চাগে।
অহ
পাতত যেনেকে ধৰক, লাও, কেৰেলা, বেঙেনা, থেকেৰা, হালধি ইত্যাদিৰে চাট ভৰাই আমি সম্পূৰ্ণ ধৰণে খুব সুন্দৰভাৱে, কেৰেলাও, কেৰেলাও দিয়ে, কেৰেলাও দিয়ে বিভিন্ন ঠাই বিশেষ এক বেলেগ-বেলেগ, আমাৰ কেৰেলাও দিয়ে। চ', সেই এনেকে ধৰক চাট খন ৰেডি কৰা যায় খুব সুন্দৰভাৱে সজাই পৰাই হালধি, মাহ- হালধি ইত্যাদি লৈ তাৰপৰা মাখিলতী পাত তেৰে মাখিলতী পাততেৰে ধৰক হেৰি কৰে গা-পা ধুৱাই উঠি ধৰক হালধি লগাই, মাহ হালধি লগাই, লাও খা, বেঙেনা খা, বছৰে-বছৰে বছৰে বাঢ়ি যা এইটো সকলোতে কয়, ঠাই সকলো জেগাতে একে, এক সকল নিয়ম হয়-হয়-হয়, সকলোৱে জানে সেইটো, সকলোৱে জানে, ছ' সেই মাখিলতী এইটোৱে ধৰক, গা- চা ধুৱাই হোৱাৰ পিছত আৰু সেই মাখিলতিৰ, মাখিলতি, মাখি পাত, মাখি মাৰে জাক-জাক ঠিক একেধৰণে মাৰে সৰু বাপেৰে সৰু, তই হ'বি বৰ গৰু, সেনেকুৱা ধৰণে কথা কয়, সেইটো হয়তো সকলোতে কয়, হয়
গৰু বিহুৰ এইবিলাক অৱশ্যে অলপ গাঁও পৰিৱেশৰ ঠাই বিলাকত এইবিলাকত কিন্তু বেছি আনন্দ উপভোগ কৰা হয় আমি পাইছিলো আমি পাইছিলো মানে গৰু অ এতিয়া লে এটাহে মনত পদ আৰু কিন্তু সেয়া সৰু ছাগলী পোৱালি দুই তিনটা মনত পৰে গতিকে এতিয়া তাতে গৰু কুকুমুদিয়ীয়ে ছাগলীকো ধুৱাইছিলে। তেনেকুৱা টাইপৰ মানে তেনেকুৱা।
নৈ বিলত য'ত ওচৰত যদি নৈ বিল থাকে তেতিয়াহ'লে নৈ বিলত নি গা ধুৱায় আৰু যদি নাথাকে তেতিয়াহ'লে ঘৰতে গা ধুৱায় আৰু হয় হয় হয় আমাৰো নাছিলে বাৰু নৈ বিল ওচৰত ঘৰতে ধোৱায়। সেয়া আৰু গধূলি হ'লে ধৰক নতুন পঘাৰে বান্ধি যেনেকৈ হেৰি কৰে নতুন প্ৰকাৰে বান্ধে জাক দিয়ে গধূলি হ'লে হয় আছে আছে এতিয়াও আছে আমাৰ গাঁওবোৰত এতিয়াও আছে আমাৰ। লগ ঠাই গধূলি হোৱা অ লগে লগে নতুন পঘাৰে বান্ধি পেলাই আকৌ গোহালিত জাক দিয়ে ধৰক বিভিন্ন ধঁৱা দিয়ে
না অ মচৰ যোৱাৰ কাৰণে ন
বিভিন্ন ধৰণৰ বিলঙণনি বুলি কয় যোনটো গছৰ পাত বিহলঙনি বুলি এটা গছ এজোপা আছে জল বিহলঙনি বুলি এটা গছৰ গছ এজোপা আছে সেইটো ধৰক ম'হৰ মন আহ হে বুলি কয় আৰু সেইটো টো লগত দিয়ে আৰু খেৰ ধান খেৰ ধান খেৰ লগত বিহলঙনিত দিয়ে আৰু কিবা কিবি বেলেগ বেলেগ। ধৰক বিভিন্ন ধৰণৰ পাত দিয়ে যেনেকৈ ভাংগছ দিয়ে ভাংগছৰ পাত তটো দিয়ে গাঁওবিলাকত য'ত পায় মানে সেনেক কাত
বাৰু এই এই বিলঙনটো মোৰ নতুন নতুন শব্ দ অ সেইটো বস্তু এনেই পাৰ সংৰক্ষণ ম য য আমিতো
এইটো চব জেগাতে নহয় এনেই এ ধৰক মানে গোহালিত দিয়ে আৰু সেইটো
এ এ এনে ৰাইজে নিজৰ মানে ব্যৱহাৰৰ কাৰণে সন্ধিয়া সময় ব্যৱহাৰ কৰা নে নাই এইটো?
নকৰে নকৰে গৰুৰ গোহালিতে গৰুৰ গোহালিতে দিয়াটো মানে জানো আৰু বাকী বেলেগকৈ দিয়াতো মই নাজানো। সেইটোৰ ওপৰত হয় হয় অভিজ্ঞ নহয় সেইটো।
অ অ লাও বেঙেনা খুৱাই সেইটো ব আৰু প্ৰথম দিনাখনৰ সেইটো খুব হেৰি জানো আৰু আমি কিন্তু সৰুতে পাইছিলো অহ মানে এয়া পথাৰৰ পৰা মাঘ বিহুৰ সময়ত মানে খুব আনন্দ কৰিছিলো মানে নাজানো আৰু তাত খেতি কৰা ইমান
খনিয়ে ধৰক পিছ-পিছবেলালৈকে আমি ধৰক সেই সেৱা চেৱা কৰি আৰু নামঘৰত গৈ সেৱা কৰি সিদিনাখনিৰ পৰাই আৰু মানে বিহুৰ যিটো ধৰক হুঁচৰি বিহুৰ আৰম্ভ কৰোঁ আৰু। নামঘৰতে আৰম্ভ কৰি থৈ দিওঁ পিছৰ দিনাখনি, ঘৰে ঘৰে ন আমি নাযাওঁ ধৰক আমি সেইদিনাখনি নামঘৰত গধূলি সময়ত ধৰক আবেলি সময়ত নামঘৰত গৈ শৰাই তামোল আগবঢ়াই পেলাই হুঁচৰি আৰম্ভ কৰি থৈ দিওঁ আৰু পিছত দিনাখনিৰ পৰা আৰম্ভ কৰোঁ।
পিছৰ দিনাখনৰ পৰা তোমালোকে মানে গৈছিলা নেকি গাঁৱে গাঁৱে নাচ বাচিবলৈ বা তেনেকে সে
ঘৰে ঘৰে যিটো হুঁচৰি মৰাৰ যিটো পৰ্ব আছে আছে আজিকালি অলপ ধৰক ঠাই বিশেষে কম হৈছে বৰ্তমান। এ ধৰক আজিকালি ধৰক গাড়ী মটৰ এইবিলাকৰ কাৰণে বেছি হোৱাৰ কাৰণে ধৰক মাক দেউতাকে ধৰক ল'ৰা ছোৱালীবিলাক যেনেকে আগতে এৰি দিছিলে আজিকালি এৰি দিবলৈ ভয় কৰে সেইটো কাৰণে অলপ কমিছে। তথাপিতো আছে কম আৰু আগতকৈ যিহেতু কম হ'ল আৰু। এইটো আছে।
অকে এনেই বে বহাগ বিহুতো বিশেষকৈ আমাৰ আহ মই যিহেতু অলপ চহৰৰ এৰিয়াত ডাঙৰ হোৱা মই মানে সেইবিলাক খুব ভাল পাওঁ মানে অনুভৱ কৰোঁ আৰু বা দেখিছো আৰু এনেই দুই এবাৰ গাঁৱত বেলেগৰ লগতেই গৈছো আৰু চাবলৈ তেতিয়া, মই দেখিছিলো এবাৰ সাত বিহুত বহাগ বিহুৰ সময়ত সাত বিহুত মানে আমাৰ মানে জেঠীমাৰ ছোৱালীয়ে তেতিয়া আৰু মই সৰু, তেওঁলোকে ডাঙৰ গতিকে এজাক ছোৱালী মানে চাদৰ মেখেলা পিন্ধিয়ে দেই আৰু গলতে এখন গামোচা অলপ একদম নতুন গামোচাও ঠিক বুলি নকওঁ আৰু মই কিন্তু গামোচা এখন এখন গলত মেৰিয়াই থয় আৰু। আৰু থৈ। গান গাই থাকে, কিবা কিবি মানে পথাৰত শাক মানে এইয়া এশ সাতবিধ শাক গতিকে কাৰোবাৰ ঘৰৰ বাৰীতো লৈ গৈছিলে মানে পিছে পিছে গৈ থাকো। কোৱা আৰু সিহঁতৰ মানে মোৰ মনত। কৰে এতিয়া মানে আৰু। ডাঙৰ পথাৰ এখনত গৈছিলো। তাতে মানে অ অ অ কি কি ক। উম।
হয়! হয়! হয়! বিভিন্ন ধৰণৰ আছে, মাটিকাঁন্দুৰি, কলমৌ, বন জালুক
অ' মানে এসোপা বুটলি নানে ঘৰৰ কাৰণে হলেও কিন্তু মানে, অ' কিন্তু মোৰ মনত আছে প্ৰায়, দহ অলপ অলপ, নিয়মত হলেও মানে, দহ বাৰ গৰাকী মানে এনে কি মুঠতে এজাক ছোৱালী মোৰ মনত আছে আৰু মই তেতিয়া, এ তাৰ পিছত আৰু মই সেইটো পৰিৱেশ দেখা নাই হা কিন্তু মোৰ মানে মনত থাকি গ'ল আৰু মানে ইমান ভাল লাগিছিলে সেই পৰিৱেশটো আৰু গতিকে কে উম কিছুমান বস্তু মানে অ সঁচাকে কবলৈ লাগিলে তাৰে, আমাৰ যিখিনি কয় যে, বিজ্ঞানসন্মত কিছুমান তাত আছে ন চব কামতে মানে কি কিছুমান বিজ্ঞানসন্মত দৃষ্টিও তাত মানে, অঁ জড়িত হৈ আছে, তেনেকুৱা ধৰণৰ বিষয় য়ৰ লগত আৰু কোনটো খালে কি হয়, বা কিয় খাব লাগে অ' গতিটো প্ৰতিটোতে তেনেকুৱা ধৰণৰ কিছুমান বস্তুও জড়িত হৈ আছে, আৰু আটাইতকৈ মই ভাবো অঁ প্ৰকৃতিৰ লগত আমাৰ সমাজ ব্যৱস্থাৰ আমাৰ নিজৰ এতিয়া আমি অসম খনৰ কথা কথা কওঁ যদি, আমাৰ অসমৰ জলবায়ুৰ ওপৰত অসমবাসী আমি নিৰ্ভৰশীল, ‌ আমি মানে, এই পৰিৱেশৰে এটি এটি আমি প্ৰাণী। গতিকে আমাৰ ওপৰত মানে সম্পূৰ্ণৰূপে আমাৰ পৰিৱেশ, মানে পৰিৱেশৰ প্ৰভাৱ পৰে গতিকে আমি, মই ভাবো যে যে বিহুৰ সময়ত আমাক কোনো মাহঁতে কব নালাগে, ‌ যে মানে অঁ বিহু আহিছে, তোৰ মনটো ভাল লাগিছে নে? আমাক কব দৰকাৰ নাই, আমাৰ নিজে নিজেই আনন্দ এটা অনুভৱ হৈ যায়, প্ৰকৃতিয়ে, প্ৰকৃতিয়ে এটা আমাক তেনেকুৱা ধৰণৰ পৰিৱেশলৈ নিজে নিজেও অঁ হয়তো লৈও যায়। গতিকে প্ৰকৃতিৰ লগত সঁচাকে মানুহৰ সেইখিনি অঁ, আছে এটা, মানে অনুভৱ কৰিব পাৰো আৰু শৈশৱৰ পৰা সেইখিনি বস্তু মানে গতিকে আৰু গছত যিবোৰ ফুল ফুলে বহাগত বিশেষকৈ মই খুউব মানে, দুৰ্বল কপৌ ফুলবিলাকৰ বাবে, খুউব বেছি কাৰণ অঁ, ‌ নাহৰ, তগৰ তগৰো মাৰি ছোঁ দেই, যিহেতু বিহু নাচিছিলো, হাঁ, তগৰ ফুলো
যাওঁ ধৰক কে খুব তগৰ ফুল ব্যৱহাৰ কৰোঁ
অ তগৰ ফুল পাইছিলো তগৰ উ মানে তগৰতকৈও মানে যেনেকে নহওক মানে মই অলপ উ মানে যুজ বাখৰ কৰি হওক কান্দি কাটি হওক যে কান্দি ঠিক নহয় আৰু কবাক কৈ হলেও মোক উপফুল লাগিব বুলি ক'লে মানে এ ক'বাৰ ক'বাৰ পৰা হ'লেও আনিলে এটা কোৱা আছিলে আমাৰ
হয় বাইদেউ আমাৰ ধৰক এতিয়া সময়টো হৈছে ইতিমধ্যে আৰু হয় আমি পৰৱৰ্তী পৰ্যায়টোৰ বিষয়ে আলোচনা কৰিম।
অকে অকে ধন্যবাদ ভাল লাগিলে আমি আকৌ লগ হ'ম দেই। উ